হেল্ল'! গুড মৰ্ণিং।
অ', মৰ্ণিং, মৰ্ণিং আফটাৰনোন মই ঘৰতে আছোঁ।
অ', ভাল খবৰ খাতি?
হয়, হয়, ভাল আপোনাৰ?
মোৰ ভালেই দিয়ক। হেৰি এইটো কি বুলি কয় এই স্বাস্থ্যৰ ওপৰত অলপ কথা পাতিলো হয়, স্বাস্থ্য আজিকালি স্বাস্থ্য যিহে মানুহ হৈছে
হয়, কোৱাচোন।
অ', এই স্বাস্থ্যৰ এই কোৱাচোন বুলি নহয় মানে প্ৰজেক্ট এটা বনাব লাগে স্বাস্থ্যৰ ওপৰত। তাকে, তোমাৰ পৰা অলপ জানি লওঁ। স্বাস্থ্যৰ মানে আজিকালি স্বাস্থ্যবিলাক কেনেকে মানুহৰ বেয়া হৈ গৈ আছে? আজিকালি কি খালে স্বাস্থ্য ভাল হ'ব? কি কৰিলে স্বাস্থ্য ভাল ভালে থাক দিব সেইবোৰৰ ওপৰত আৰু উম। এ আজিকালি যিহে দিনকাল লাগিছে মানুহৰ জীয়াই নাথাকে স্বাস্থ্য বেয়া হৈ আহিয়ে আছে।
উম, হয়, হয়, বাৰু কথাটো।
উম, সেইয়াই আৰু। স্বাস্থ্যৰ আৰু কওঁক। অ', স্বাস্থ্য স্বাস্থ্যৰ বিষয়ে অলপ সবিশেষ জানিবলৈ ফোন কৰিলোঁ কওঁকচোন। স্বাস্থ্য মানে এতিয়া আমাৰ বেয়া হৈছে বৰ্তমানটো কাৰণটো। স্বাস্থ্যবিলাক যে, মানুহ বেয়া হৈ গৈছে এতিয়া আমাৰ অসমতে বহুত মানুহ বহুত সোনকালে সোনকালে ঢুকাই যায় কিন্তু তেনেকুৱাই ভূটানৰ মানুহো বহুত দিন জীয়াই থাকে কিহৰ কাৰণে? সেইবোৰ স্বাস্থ্যৰ শাক পাচলি খোৱা বস্তুৱে বেয়ানে? আমাৰ জলবায়ু বেয়া স্বাস্থ্যৰ কাৰণে হানিকাৰক?
এতিয়া তোমাৰতো স্বাস্থ্য বেয়া হোৱায়ো বিভিন্ন কাৰণ আছে।
উম, তাৰে কাৰণবিলাক?
তোমাৰ যেনে এতিয়া জাংক ফুডবিলাক হৈছে এটা তাৰ কাৰণ।
অ', জাংফুত আজিকালি খাদ্য পা-খাদ্যবোৰো বেয়া নিকি বাৰু?
খাদ্যবোৰ বেয়া মানে তোমাৰ বাহিৰৰ পৰা কিনি অনা শাক পাচলি খোৱাত কে, ঘৰতে কৰা ঘৰতে খেতি কৰা শাক পাচলি খোৱাটো বেছি প্ৰয়োজনীয় মানে বেছি গুৰু গুৰুত্বপূৰ্ণ হয়, কাৰণ তোমাৰ এতিয়া বাহিৰত যোনবিলাক শাক পাচলি পোৱা হয়, সেইবোৰ তোমাৰ বিভিন্ন ঔ ঔষধ আদি স্প্ৰে মাৰি পেলাই
অ', ৰাসায়নিক ৰাসায়নিক সাৰ প্ৰস্তুত কৰি পেলাই হেৰি কৰা হয়, ন? উৎপাদন কৰা হয়।
ঘৰৰ যোনবিলাক লোকেল শাক পাচলি সেইবিলাক বেছি আমাৰ চা
উম। হয়, বাৰু উম, উম। ইয়াৰ মানে মানুহে ঘৰতে স্বাস্থ্য ভাল ৰাখিবলগীয়া হ'লে মানে ঘৰতে উৎপাদন কৰি খাব লা ন? খেতি বাতি কৰি। তেতিয়া আমি লাভাল্বিতো হ'ম ন, খেতি-বাতি ঘৰতে কৰি খালে।
ইয়াৰোপৰি মানে, ইয়াৰোপৰি মানে যিবোৰ জাংক ফুড হয়।
উম, জাংক ফুড মানে, ম'ম' এইবোৰ ন। তাৰপিছত, কে এফ চি, চিকেন পকৰা, এইবোৰ ন। এইবোৰ আমি খোৱাটো বন্ধ কৰিব লাগিব ন।
হয়, কাৰন, সেইবোৰ তোমাৰ বহুত দিনৰ পৰা, প্ৰয়োগ কৰি ব্যৱহাৰ কৰি অহা তেলত সেইবোৰ ভাজা হয়, যিবোৰ তেল আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক।
আমাৰ আমাৰ দেশৰ স্বাস্থ্য সেৱাটো ভালনে? হস্পিটেলৰ মানে, স্বাস্থ্য সেৱাবোৰ, ভালনে আপোনাৰ মতে?
যদি, আমি কম্পেয়াৰ কৰিব যাওঁ তেতিয়া হ'লে চাইনা আদি বিভিন্ন উন্নত দেশসমূহৰ তুলনাত আমাৰ ভাৰতৰ স্বাস্থ্য সেৱা বহুত পিছপৰা।
পিছপৰা।
জানা তুমি এতিয়া, ক'বলৈ, ক'বলৈ গ'লে, আমাৰ এতিয়া বিদ্যালয় সমূহতে, চৰকাৰী বিদ্যালয় কেন্দ্ৰসমূহতে।
উম।
আমাৰ এতিয়া, ভাৰতৰ বিহাৰৰ বিদ্যালয় কেন্দ্ৰসমূহত তুমি খাদ্যত, জেঠি, এনেকা সাপ বিভিন্ন ধৰণৰ তোমাৰ মানে, বিষাক্ত জাতীয়, হাইজিন বোলা বস্তুটো নাই মানে। সাপবোৰ পোৱা হৈছে, সাপ পোৱা যায়, জেঠি পোৱা যায়। হয়, এইবিলাক দূষিত বস্তুবোৰ।
এইবোৰ খালেতো মানুহ এনেও, মৃত্যুৰ মুখত পৰিব, বেমাৰৰ সৃষ্টি হ'ব এইবোৰৰ পৰা।
কিন্তু, তাৰ পৰিৱৰ্তে চাইনাত চাইনাৰ চৰকাৰী কেন্দ্ৰ, বিদ্যয়ালয় কেন্দ্ৰসমূহত। তাত কিমান হাইজিন, হাইজিনিক ফুড তাত চাৰ্ভ কৰা হয়।
উম, তাত হাইজিনটো বহুত মেইনটেইন কৰে ন।
তাত বহুত হাইজিন মেইনটেইন কৰা হয়, তাৰ মূল কাৰণটো অৱশ্য চৰকাৰে। চৰকাৰে, সেই সুবিধাস সমূহ দিয়াৰ বাবে, তাত তেনেকা হাইজিন পৰ হাইজিন ব্যৱহাৰ কৰা হয়।
আমাৰ ইয়াত এইটো কি কৰিব লাগিব, সেইটো ভাল কৰিবলগীয়া হ'লে, খাদ্যতো, মানে স্বাস্থ্যটো ভাল কৰিবলগীয়া বিশেষকে, অকল খাদ্যই নেকি বাৰু, স্বাস্থ্যৰ বেয়া হোৱাৰ কাৰণ।
নাই, নাই।
পৰিৱেশেটো স্বাই স্বাস্থ্যও
কেৱল খাদ্যই নহয়, খাদ্যৰ উপৰি ব্যায়াম, খেলা-ধূলা।
উম, সেইবোৰ আমি কৰি থাকিব লাগিব ন, নহয় মানে, স্বাস্থ্য বেয়া হোৱাৰ এটা কাৰণ।
স্বাস্থ্যৰ বেয়া হোৱা মইতো প্ৰথমটো ক'লোৱে, খাদ্য, আৰু আজিকালি আজিকালি মানুহবোৰ, কি কৈছে?
পৰি, পৰিৱেশ দূষিত কাৰণে, স্বাস্থ্য বেয়া হয় নেকি?
পৰিৱেশৰ বাবেও স্বাস্থ্য বেয়া হয়। আৰু মানুহবোৰ আজিকালি, ঘৰতে বহুত সোমাই বহি থাকে। তাৰ বাবেও স্বাস্থ্যবোৰ
উম, এতিয়া মই, মই ভাবিছোঁ তাক, মইতো লিখিছো টুকাটোত, পৰিৱেশৰ বিষয়ে, কাৰণ, পৰিৱেশৰ কাৰণে স্বাস্থ্য বহুতখিনি বেয়া হয়। পৰিৱেশৰ এতিয়া দূষিত জলবায়ু বা দূষিত পৰিৱেশ কাৰণেত এতিয়া গাড়ীৰ পৰা ওলোৱা ধোঁৱা, তাৰ পিছত বিভিন্ন কেমিকেল ধে কল-কাৰখানাৰ পৰা ওলোৱা, সেইবোৰ কেমিকেল যেতিয়া আমি উশাহ-নিশাহ লওঁ সেইখিনি কেমিকেলৰ কেমিকেলেতটো বতাহত আমাৰ গোটেই শ্বাহ, সেইবোৰেটো আমাৰ দেহত সোমাই ন।
উম সেইবোৰৰ কাৰণে আমাৰ এতিয়া বিভিন্ন ধৰণৰ
ছ বহুতখিনি প্ৰব্লেম হয়, স্বাস্থ্য বেয়া হয়, দূষিত হয় বা বেমাৰ আজাৰে পায় ন আমাৰ, সেইবোৰ আমিত এতিয়া ৰোধ কৰিলে, এইবোৰ ৰোধ কৰিলে আমি স্বাস্থ্যটো ভাল কৰিব পাৰিম ন?
হয়, কথাটো হয় বাৰু আপুনি কোৱা।
হুম, সেয় আৰুছ স্বাস্থ্য ভালে থাকিলে মানুহ থাকিব ন, স্বাস্থ্যই যদি বেয়া হৈ থাকে, আৰু আমাৰ দেশত আজি কালি এইটো মানুহ ষাঠি বছৰ উৰ্ধত নাযায়ে চব ষাঠ ঠি বছৰ তলতেই মানুহবোৰৰ মৃত্যু হোৱা দেখ খা যায়, বিভিন্ন বেমাৰে আমাৰ অসমৰ জনসাধাৰণক পাইছে বৰ্তমান। আৰু সেইবোৰতো চিকিৎসা আমাৰ অসমত বৰ্তমান নায়েই বা থাক কিলেও এটা, দুটা তাৰ ভিতৰত হাড্ৰেড পাৰ্চেণ্টৰ ভিতৰত। উ থাৰ্টি পাৰ্চেন্ট মানহে মানুহ চাগে সেই উ চিকিৎসাৰ পৰা উন্ন হেৰি হয়। ন হেল্ল' হেল্ল' হেল্ল' সেইবোৰ তাৰ পৰাই হেৰি হয় ন। উম উম সেইটো কাৰণে মই বোলো স্বাস্থ্যৰ বিষয়ে অলপ জানিলো আৰু স্বাস্থ্যৰ মানে বেয়া হোৱা কাৰণ সেই পৰিৱেশ প্ৰদূষণ তাৰ পিছত জনসংখ্যা বৃদ্ধিৰ কাৰণেও স্বাস্থ স্থ্য হেৰি হয় ন কাৰণ জনসংখা বৃদ্ধি হোৱা কাৰণেহে স্বাস্থ্য হেৰি হৈছে। উম এইটো কি বুলি কয় স্বাস্থ্য দূষোবো জনসংখ্যা বৃদ্ধিৰ কাৰণে গছ গছনি কাটিছে সেই তাৰ ফলত পৰিৱেশটো অলপ দূষিত হৈছে ফলত স্বাস্থ স্থ্য অসুবিধা হৈছে আৰু স্বাস্থ্যত বেমাৰ বেমাৰ আজাৰ হৈছে। দিয়ক ঠিকে আছে দিয়ক হ'ব দিয়ক ৰাখিছো। ত মোবাইলটো